হেল্ল'
অঁ হেল্ল'
অ, শুনা পাইছা?
অ, অ, পাইছো। পাইছো।
অ-অ, কি কৰি আছা?
মই এনে বহি আছো। তুমি?
পঢ়ি আছোঁ। মোৰ এই কলকেইটা অকনমান পেডিং আছিলে। দুটামান বোলোঁ মই কৰি লও অলপ।
অ-অ-অ। বাকী ভাত-চাত খালা নে খোৱা নাই তুমি?
উম, খালোঁ-খালোঁ, কেতিয়াবাই খালোঁ।
অ-অ।
তোমালোকৰ খোৱা হ'ল ভাত?
অ-অ, খালে। চবে খালে।
অ-অ, খবৰ পাতি ভালেই আৰু আছো। আৰু। অ তোমাৰ কেনেকুৱা খবৰ-পাতি?
নৰ্মেল আগত দৰে যেনেকুৱা আৰু, সেইটোৱে অলপ পঢ়া ৰাতি ৰাতিপুৱা উঠো, পঢ়া আৰু সেনেকুৱাই
অ এতিয়া ক'ত ওলাই গৈছিলা?
তেই মই লগৰ ঘৰত অলপ মানে কিবা আছিল মানে সেইটোকাৰণে মানে মাতিলে তো অলপ গ'লো। অ-অ তুমিও কতবা যাবা বুলি
উম, মই বেলেগ কতো নাযাওঁ। এই অলপ বেলতলা ফালে যাওঁ ভাবিছিলো।
অ, আচ্ছা বুজিছো। বাকী বজাৰ কৰিব?
এই অলপ সেই মানে হেৰি চব্জি তবজি কিবা কিবি বজাৰ থাকে ন?
অ-অ, বুজিচো।
উম। তাকে। বাকী তোমাৰ এতিয়া পঢ়ি আছানে শেষে হ'ল? পঢ়িয়ে আছে চাগে ন?
অ-অ। এতিয়া এইটো ডিগ্ৰী, ডিগ্ৰী ছিক্স চেমটো দি আছো আৰু একজামতটো কে অহ, নেক্সট মাহত আছেটো। এইটো দিলে শেষ হৈ যাব।
ডিগ্ৰী ছিক্স চেম ন? তোমালোকৰ বোলে হেৰি চাৰি বছৰৰ আছিলে ডিগ্ৰী?
অহ, চাৰি বছৰে আছে। মই চাওঁ ভাব মন মানে কিবা মানে কিবা কিবি মানে লাভ নাই মানে। আমাক কমাৰ্চৰ মানে ইমান পঢ়ি লাভ নাই। আৰ্টচৰ পৰা কৰি লাভ আছে বোলে। এনেকুৱা চাৰি বছৰটো বোলে। ত' সেইটোহে ভাবিলো চাৰি বছৰ নকৰো মই
অ মানে কি আৰ্টচৰ বিলাকে মানে এম এ কৰে ন, এম এৰ টাইমটো মানে কমিও যায়। যায় আৰু মানে এ এম ৰ ৰিচাৰ্ছ ৱৰ্ক খিনি, এই বি এ‌তে লাচ তত কমপ্লিট হৈ যায় আৰু, সেইকাৰণে চাগে।
উম সেইটোৱে। আমাৰতো এইবোৰ ৰিচাৰ্চ এইবোৰতো আমাৰ কি কৰিম, এইবোৰ কৰি? এইটো মানে লাভ নাই ন আমাৰ। সুধিছো আমাক কৈছে এইবোৰ কৰি ইমান কলেজ ইমান বোলে লাভ নাই যাক যাৰ যাৰ মানে কিবা টিচিং লাইনত যদি যাবলে মন আছে, সিহঁতৰ কাৰণে এইটো কাম আহিব বোলে। ত সেইটো কাৰণে ভাবিলো মই আৰু নপৰো।
উম হুম হম হ, তোমালোকৰটো চি- অ চিটি কলেজতে আছিলা ন?
অ, বাকী তোমাৰ কি? তোমাৰতো পঢ়া হ'ল নে ভালেকৈ?
মোৰতো পঢ়া মোৰ যোৱা বছৰ বি এ টো কমপ্লিট হৈ গল। মই এতিয়া এম এ কৰি আছো।
অ, আচ্ছা ভালে।
উম মানে আমাৰতো অলপ এম এ কৰিব লাগে ন।
অ গম পাইছো। এম এ পিছত কি কৰিবা ভাবিছা তাপিছত আৰু কিবা বেলেগ পঢ়া আৰু
এমে মানে সেনেকে একো ক কৰিম ভাবা নাই এতিয়া তোমাৰ এইবিলাক এম এ কৰি উঠাৰ পিছত এই পৰীক্ষা চৰীক্ষা বহুত থাকে ন, তোমাৰ তাৰে আৰু ওপৰ বিলাক পঢ়িব দিবৰ কাৰণে
অ এতিয়া এম এ টো শেষ হল নে নাই এনে তোমাৰ?
নাই হোৱা। মই ছেকেণ্ড চেমিষ্টাৰহে হয় এম এ।
চ আৰু কিমান বছৰ লাগিব।
আৰু অহা বছৰ তোমাৰ লাষ্টৰ ফালে হৈ যাব আৰু শেষ। এক বছৰে আছে আৰু। উম উম চা চাৰিটা চেমিষ্টাৰে হয়, দু - অ এইটো ছেকেণ্ড চেমিষ্টাৰ চলি আছে আৰু
অহ, ঠিকে বাকি ইন্তানশ্বিপ -চিন্তানশ্বিপ কিবা দিছে নে দি নাই তোমালোকৰ?
নাই নাই আমাক ইণ্টাৰ্ণশ্বিপ নিদিয়ে তোমাৰ আমাৰ আ হেৰি দিয়ে। কি কয় এচাইনমেন্ট এইবোৰ তোমাৰ লিখিব কাৰণেহে দিয়ে। বাকী এনেকুৱা ইণ্টাৰ্ণশ্বিপ নিদিয়ে।
অ আচ্ছা সেইটো ভালে হয়।
উম হম হুম, ত মানে আৰ্টচৰ খিনিক ইন্টাৰ্ণশ্বিপ দিও কি কৰিবনো। হঅ
অ দিয়ে চাগে, মই শুনা মতে দিয়ে। আজিকালি নতুন ৰোল হৈছে ন কিবা এটা।
অ তোমাৰ এন এ পি খিনিক দিয়ে, আমিতো এন এ পি নাছিলো ন।
অ আচ্ছা।
কৰি আছিলো আমি, সেই কাৰণে আমি টো পোৱা নাই, তেনেকুৱা একো ইন্টাৰ্ণচিপ। বিএডৰ খিনি নিছোঁ বি এড ৰ দিয়ে বোলে ইন্টাৰ্নিচিপ মানে এ তিচিং কৰিব‌ যাব দিয়ে বোলে। কোনোবা প্ৰাইভেট স্কুলত।
অ সেইটোয়ে মানে আমাৰ লগৰবোৰে মানে এনকা ইণ্টাৰ্ণশ্বিপ কৰি আছে মানে সেনকা ত ভাবিলো তোমালোককো দিব নিক।
উম নাই নাই আমাৰ দিয়া নাই একো, আমাৰ আ হেৰি দিয়ে ম না কি কয় চামাৰ ইটাৰ্নশ্বিপ এইবিলাক দিয়ে আৰু বেছিভাগ মানে এইটো সময়তে ইন্টাৰ্ণশ্বিপবিলাক হয়। মই দেখিছো মোৰ অ চিনাকী ছোৱালী এজনী তাই হেৰিত, অ কি কোন কলেজ আছিলে, আৰ্যত আছিলে নিকি আৰ্য নে প্ৰাগত আছিলে? তাতে পঢ়িছিলে। এইটোত তাই তাইক মানে এতিয়া ইন্টাৰ্ণশ্বিপ কৰিব দিছে। তাই এতিয়া কোম্পনীক ইণ্টাৰ্ণশ্বিপ কৰি আছে আৰু ষ্টাই পেন দিয়ে বোলে অলপ।
অ ভালেই তেতিয়া হ'লে। মোৰো আছে মানে নেস্ক মাহত ইন্টাৰ্ণশ্বিপ আছে মানে এটা। মই হেটোৱে ভাবিছো ক'ত বা ক'ত বিচাৰি আছো।
অ মানে বিচাৰিহে আছা ন
অ পাইছো তাৰমানে এইটো বহুত দীঘলীয়া মানে তিনি মাহৰ কাৰণে ইমান তো নোৱাৰি নহয়। আমাক ত আমাক ত মান এসপ্তাহ কাৰণেহে লাগে, এসপ্তাহ বা দু সপ্তাহ।
এসপ্তাহ, দুই সপ্তাহ বাপৰে এনেও মানে ইন্টাৰণ বিলাকৰ বহুত থুমৰ কাৰণে ৰাখে। বেছি কামটো যিকেইদিন ইন্টাৰ্ণবিলাকৰ ইন্টাৰ্ণশ্বিপ চলি - চলি থাকে সেইখিনি সময়তে কৰাই।
টোৱে বাকী এতিয়া কি কি কৰিব বুলিছা ফিউচাৰত আৰু ভৱিষ্যত কি কৰিবা ভাবিছা তুমি?
মই মইতো ভাবিছো তোমাৰ আ বাৰু এইবিলাক কাম টো- কৰি আছো বাৰু কিন্তু এইটো তোমাৰ এম এছ এম এ পঢ়ি কিনে চাও মই কিবা কিবি একজাম দিয়া ভাবিছো আৰু ধৰা তোমাৰ পি এইচ ডি কৰি ধৰা এইবিলাক তোমাৰ লাইক টিচিঙৰ যিবিলাক এক্সাম থাকে ন, বি এড কৰো ভাবিছিলো এম - আমি পঢ়ি উঠি কিনে উম- উম - উম মানে শুনিছিলো বহুত স্কোপ আছে বুলি আৰু।
উম চেষ্টা কৰা হৈ যাব।
অ আৰু মানে কি আৰু মানুহটোৰ পাৰ্চনেলিটিটোৰ লগতো মিলে। ম মানুহতো অলপ তেনেকুৱা বেলেগ কিবা কৰিব গ'লেও বেলেগ কিবা কৰিব যোৱাতকে মানে তিছিং লাইনটোত অলপ মানে অ, আজে আৰু
অ, মানে তোমাৰ মানে আখৰ ওপৰত আগ্ৰহ আছিল মানে?
উম -উম আগ্ৰহটো আছে বাৰু। কিন্তু মই জানা কি, মই সৰু ল'ৰা ছোৱালীক পঢ়াব নোৱাৰো।
অ আচ্ছা।
মানে সৰু লৰা ছোৱালীক পঢ়াবৰ কাৰণে, বহুত ধৈৰ্য লাগে ন, বুজি নাপায় সিহঁতে।
উম উম বুজো,
উ উম আমাৰ সনে - আগতে স্কুলৰ মেমহতে এই সৰু বাচ্ছা বিলাকক পঢ়াব, কি চিঞৰি। থাকে।
অ
উম বহুত চিৰি থাকে উম উম এনে তোমালোকে গৈছা নে শুল
অ গৈছোৱে নে এটা স্কুলৰ এটা কথা গম পাইছা নে
কিনো
স্কুলতটো আমাৰ যে ভাঙিব বুলি কিবা শুনা পাইছ নে পোৱা নাই তুমি
মই শুনিছিলো ৰবা মানে কি হস্পিতেলখন যে হ'ল সেইকাৰণে বোলে স্কুলটো মানে তাতে থাকিব নিদিয়ে বুলি মানে শুনিছিলোঁ
অ সেইটোয়ে আমাক আজি কৈছে মোৰ লগৰ কেইটাই আজি ফোন মাৰি মোক কৈছে আজি বুলে স্কুলত মানে যাব দিছে তোমাৰ লগৰ কেইটাক সবে জানে যাব বোলে অলপ এই গধূলি পাঁচটা বা ছয়িটা বত যাম চবে যাব বলে আহিব গলে কিবা কৰে নাজানো কৈছে মে আমাৰ লগৰ কেইটাই কৈছে এনেকুৱা
হয় নেকি গম নাপাওঁ নহয় এইটো গম নাপাওঁ আমাৰতো আজি ভাইটিও স্কুলৰ পৰা আহিছে
অ অ নাজানো মোক মোৰ লগতো ফোন মাৰি মোক কৈছে এনে এনেকুৱা তুমি তোমাৰ যিমান লগত হয় সবকে ক'বা মানে স্কুলটো বোলে ভাঙিব বোলে কিবা কিবি এনেকুৱা তে ময়ো ভালকে গম নাপাওঁ সঁচ নে মিছা এইটো মানে শুনা পাইছো চবে কৈ আছে ভাঙিব পিছো
উম উম মই আগৰ পুৰা শুনি আছিলো মানে প্ৰিন্সিপাল মেমহতে কৈছিলে আৰু যে মানে হস্পিতালখন যে হ'ল হস্পিতেলৰ কাৰণে অলপ বেছিকে মাতি লাগিব সেইকাৰণে স্কুলটো থাকিব নিদিয়ে
ত বেয়া লাগিল শুনি মই কথাটো
হম হম তাকে এইখন আমাৰ স্কুলখনতো আগতে বাঘৰ বাৰী ফালে আছিল ছিলে ন মই তেতিয়া তোমাৰ ক্লাছ ফাইভত আছিলো যেতিয়া স্কুলখন হেৰিত আহে আমাৰ ইয়াতে পাঞ্জাবাৰীত আহে
আ মানে স্কুলৰ লগত মই বহুত পুৰণি স্মৃতি আছে মানে।
বহুত বছৰ হ'ল।
উম এইটোয়ে বেয়া লাগিল মোৰো এইটো মানে শুনি কথাটো বহুত বেয়া লাগিল এনেকে ভাঙিব ভাঙিব বুলি কিমান আগৰ পৰা পঢ়ি আছিলো তাতে
অ প্ৰায় দহ বছৰ প্ৰায় মানে কি আৰু দহ বছৰে পুৰা গোটেই ক্লাছ ৱানৰ পৰা ক্লাছ টেন লৈকে সেইখন স্কুলতে পঢ়িছো আৰু
এইটোয়ে কৈছো বেয়া লাগিছে বেয়া লাগিল মোৰ সৰু তোমাকো বেয়া লাগিল চে চাগে এনে স্কুলত গৈছ নে যোৱা নাই এবাৰ যাই পাইছে গাইছ নাই বহুত
নাই নাই নাই মই মাজে মাজে যাও আমাৰ ভাইটি পঢ়ে ন নহয় স্কুলত এই মানে কিবা তাৰে কিবা কাম চাম থাকিলে ব তাক আনিব যাওঁতে যোৱা যায় আৰু ভিতৰত সোমাই নাযাওঁ এনে বাহিৰতে থাকো আৰু
হ এনে ভিতৰত গ'লে কেতিয়াবা মাতে নে মেম চাৰ হতে তোমাক
উম উম মাতে মাতে বাহিৰত থাকিলেও যদি দেখা পায় মাত দিয়ে
অ
মাতো আৰু ময়ে মাতো এ মেমহতেও মাতে তে আৰু দীপাঞ্জলি মেম দপা এদিনতো দীপাঞ্জলি মেমে ৰাস্তাত ক'ৰবাত দেখা পাইছে তাতে দেখা পাই মাত দিছে
মই মেমক দেখা পাই দো ইয়াতে আ সদায় ৰিক্সাত যায় থাকে।
উম উম উম উম
মানে মই মোক মানে ধাৰাতে মানে অলপ এতিয়া দেখাত অলপ চে্জ হৈ গৈছিল ন ত সেই ইমান ভালে চিনি নাপায় মাত দিলে চিনি পায়।
অ হ এনে কিন্তু মেমে চবকে চিনি পায়।
গম পাইছোঁ অ মানে ম দাঢ়ি- চাৰি বহুতদীঘল কৰি দিছোঁ আৰু চুলি দীঘ কৰিছোঁ তই সেইটো মানে ভালকে চিনি নাপাই মোক এতিয়া।
হা ল ল'ৰাবিলাক চেঞ্জ হৈ গৈছে ন।
অ তুমি ত এনে আগত যেনেকুৱা আছিলা সনেকুৱাই আছা
মইতো চেম এনেকুৱাই আছো আগতে যেন নে কুৱা আছিলো এতিয়াও সেনেকুৱা মানুহে দেখিলে গম পাবই
সেইতোৱে তোমাক ডাইৰেক্ট চিনি পায়
উম সেইটোয়ে সেইটোয়ে চবেই চিনি পায় আৰু দূৰৰ পৰা দেখা পালেও মাত দিওঁ আৰু
উ
উম দিয়া ঠিক আছে হ'ব দিয়া কথা পাতি ভাল লাগিলে ফোনটো ৰাখিছো দিয়া মই
অ দিয়া, ঠিক আছে দিয়া।
দিয়া